অঁ।
কি খবৰ?
খবৰ পাতিটো বাৰু ঠিকে আছে মানে বতৰটোৰ কাৰণে এ' গা - চা ইমান এটা ভাল নহয় মানে চেঞ্জ হৈ আছে ন মানে তোমাৰ ধৰা সলনি হৈ আছে এইকেইদিন। বাকী তোমাৰ? তোমাৰ খবৰ কোৱা
মোৰো ইমান ভাল নহয়, বতৰটো এ হেৰি হৈ আছে ন, বৌ চেঞ্জ হৈ আছে তো অলপ জ্বৰ আহিছে, চৰ্দি লাগিছে।
তাকে, তাকে মোৰো মানে এইকেইদিন আ, জ্বৰ হৈছে তোমাৰ, ডিঙিটোও মানে সুৰসুৰাইছে, পানীখিনিও জ, সলনি হৈ গৈছে আমাৰ জানানে? মানে এতিয়া য'ৰ পৰা মানে ধৰা পানী আহে তাৰে কিবা চেঞ্জ হৈছে নে কি? সেইকাৰণে ক, ডিঙিটো সুৰ সুৰাই আছে তোমাৰ, আৰু সিপিনে জ্বৰ হৈছে ভালকে, কমাই নাই। এই বতৰটো কাৰণে এদিন তোমাৰ ৰ'দ দিব পাছদিনাখন আকৌ সলনি হৈ কিনে বৰষুণ দিব।
ঠিকেই কৈছা, দিনত অ, চাবাচোন আ, ৰ'দ দি থাকে আকৌ সন্ধিয়া টাইমত বৰষুণ দিয়ে। এই বতৰটো, বতৰটো উল্টা পোল্টা হৈ গ'লেই বেমাৰ হয় আৰু।
গৰমো দিছে একেবাৰে মানে মানুহ থাকিব নোৱাৰে, ফেন হলেও মানে মানুহ থাকিব নোৱাৰে।
হয়, ঠিকে কৈছা। ফেনতো থাক, ফেনৰ তলতো থাকিব নোৱাৰে। দুটা, দুটা ফেন চলালেও কাম নিদ এনেকুৱা গৰম দিয়ে আৰু যেতিয়া বৰষুণ দিয়ে এনেকুৱা লাগে ব, ঠাণ্ডা এক, আকৌ ঠাণ্ডাৰ দিন আহি গ'ল।
অঁ, অঁ মানে কি হৈছে এতিয়া ধৰা তোমাৰ গছ-গছনি কাটি দিছে ন' মানুহবোৰে বেছিভাগ এতিয়া তোমাৰ ভাৰতবৰ্ষৰ যিটো তথ্য ওলাইছে, বিজ্ঞানীয়ে দেখা গৈছে যে ভাৰতৰ উষ্ণতাটো চবত কে বেছি হৈছে মানে, বাকী দেশবোৰতকে তাৰ পিছতো মান মানুহে এ এই তথ্য খিনি পোৱাৰ পিছতো মানে, গছ গছনি কাটিয়ে আছে ভাবাচোন কেনেকুৱা ধৰণৰ মূৰ্খ হ'ব।
হয়, ঠিকে কৈছা। পিছে আজি বত তৰটো অলপ ঠাণ্ডাই আছে। বৰষুণ দিছিলে ৰাতি, ৰাতি বৰষুণ দি আছিলে। মানে বতৰটো আজি ঠাণ্ডাই আছে।
উম', এই কেইদিন, এদিন বৰষুণ দিয়াত তোমাৰ এদিন ৰ'দ দিলে একেবাৰে- গৰম দিয়ে মানুহ থাকিবই নোৱাৰে মানে, কিবা তাই কৰি দিছে আৰু বতৰটো।
অ' পিছে বৰ উম, কোৱা।
এনে তুমি হেৰি বৰষুণ বেছি ভাল পোৱা নে নপোৱা?
মই বৰষুণ ভাল পাওঁ হ'লেও ইমানো নেৰানেপেৰা বৰষুণ দিলে ভাল নালাগে। অলপ চলপ অলপ চলপ বৰষুণ দিলে গৰমৰ মাজত, তেতিয়া ভাল লাগে।
মানে বেছিকে বৰষুণ দিলে তোমাৰ ঘৰৰ বাহিৰ বোকা বোকা হৈ যায় ন, আৰু ধৰা কাপোৰ কানিও ধুইৰে নুশুকাই ভালকে সেইকাৰণে ভাল ন ভাল নালাগে। এ আৰু তোমাৰ ৰাস্তা ঘাটো বোকা বোকা হৈ যায়।
ৰাচ অ' আৰু বেছি বৰষুণ দি থাকিলে স্কুল কলেজত যাওঁতেও অলপ দিগদাৰ হয়, কষ্ট হয়।
উম সেইটো হয় বাৰু, এতিয়া আমাৰ চহৰত মানে তথাপি অলপ তমাৰ কব গ'লে ঠিক ঠিকে আছে। যদি বেছিকে তোমাৰ বৰষুনো দি আছে তেতিয়া মানে পুতুককে পানীটো হেৰি হৈ যায়। কিছুমান গাঁও অঞ্চলত যে বৰষুণ দিলে সৰু সৰু ল'ৰা ছোৱালী বো এনেকে পানীবোৰ সচি সচি যায়, তাহাঁতৰ কাৰণে মানে বহুত অসুবিধা হৈ যায়।
ঠিকে কৈছা। পিছে অ গৰম অ মানে গৰম দিলে ভাল পোৱা না বেছি বৰষুণ দিলে ভাল পোৱা?
আচল আচলতে মই কি আহ গৰমটো ইমান এটা ভাল নালাগে তোমাৰ। গৰমটো যে একেবাৰে ভাল নালাগে। বৰষুণ দিলে অলপ চলপ ভাল লাগে, বাট আহ কিন্তু বৰষুণতটো যাতে বেছিকে যদি দি থাকে তেতিয়াও মানে অশান্তি টাইপৰ লাগে।
হয় ঠিকে কৈছা।
তুমি কোনটো বতৰ ভাল পোৱা?
মই গৰমো ভাল নালাগে বৰষুণো দি থাকিলে ভাল নালাগে। মাজত যে আজি যেনেকুৱা বতৰ কৰিছে সেই বতৰটো ভাল লাগে। মানে বৰষুণো নাই ৰ'দ দু নাই ঠাণ্ডা ঠাণ্ডা হৈ আছে। বেছি গৰম দি থাকিলেও তোমাৰ ক'তো যায়ও ভাল নালাগে, ঘৰত থাকিও ভাল নালাগে, ৰাস্তাত কলেজ মানে বিদ্যালয়তো যাবই লাগে। অ', তেতিয়াও বহুত অশান্তি লাগি থাক কে আকৌ বেছি বৰষুণ দি থাকিলেও, অ', আহা যোৱা কৰো তে কষ্ট হয়। ত' এই মাজৰ দিন কেইটা যে থাকে গৰমো নহয় ইমান বৰষুণো নহয়, সেনেকুৱা ভাল লাগে। পিছে বৰষুণ বতৰত কি খাই ভাল ৱাহ।
অ', হয় বৰষুণত যদি অ', পকৰি বনোৱা যায়, বা ধৰা এইটো কি কয় হয় চিঙৰা পকৰি বা চিঙৰা। তাৰ লগতে যদি গাখীৰ চা থাকে, আৰু কোনে পায়। বৰষুণৰ বতৰত সেইকেইটা ভাল লাগে। তোমাৰ এনে কোৱাচোন তোমাৰ কি ভাল লাগে?
মইও গাখীৰ গাখীৰ দি-দিয়া চাহ, পকৰী, চিঙৰা সেইবিলাকে বৰষুণ বতৰত উম, খাই ভাল পাওঁ।
অ'। আৰু এনে কোৱা গৰম গৰম বতৰত মানে কি ভা খাই ভাল পোৱা?
গৰমৰ বতৰতো এ ঠাণ্ডা, ঠাণ্ডা জাতীয় বস্তু খাইয়ে ভাল পাওঁ। আৰু পনীয় বস্তু মই ভাল পাওঁ বেছি। মই বেছিভাগ গৰ-গৰমত ঘৰৰ ভিতৰত এই আমৰ এ শ্বেক বনাই কেনে খাওঁ। ঠাণ্ডা, ঠাণ্ডা ভাল লাগে। দৈ, চৈও খাওঁ। গৰমত পেটৰ কা পেট। কাৰ কাৰণে ভাল।
আৰু হেৰি খোৱা নে গৰম দিনত পইতা ভাত খোৱা নে?
খাও খাও মই বহুত ভাল পাও মই দুপৰীয়া টাইমত পইতা ভাত খাও মাজে- মাজে।
আৰু তাৰ লগত যে আ - মাছৰ চাটনি বা তেনেকুৱা ধৰণৰ কিবা চাটনি থাকিলেতো কবই নালাগে নহ।
অ' ঠিকে কৈছা পিছে মই আ' পইতা ভাতৰ লগত শুকান মাছ পুৰি খাই বেছি ভাল পাওঁ।
অ' মই- মই সেইটোয়ে কৈছো মাছৰ চাটনি বা তেনেকুৱা। ধৰণৰ যদি চাটনি থাকে যেতিয়াতো গৰমত কবই নালাগে নহ। আৰু টোপনিও ভালকে আহে সেই ভাত খিনি খোৱাৰ পাছত।
পেটটোও শান্তি হৈ যায়।
উম। হম এনে তুমি। ঠাণ্ডা দিন ভাল নোপোৱা নেকি?
ঠাণ্ডা দিন মই বহুত ভাল পাওঁ গৰম দিনৰ তুলনাত মই ঠাণ্ডাৰ দিন বেছি ভাল পাওঁ।
অ। মইয়ো বাৰু অ অ মইয়ো বাৰু ভাল। পাওঁ ঠাণ্ডা দিনটো ঠাণ্ডা দিনত কি হয় তোমাৰ আহ ফুৰিব যাব ভাল হয়, বন্ধু বান্ধৱীবোৰ যদি লগ হৈ কিনে ধৰা পিকনিকত গলো। হয়নে নহয় তেতিয়া ভাল লাগে। তাৰ পিছত আৰু বেলেগ জাগাতো ফুৰিব যাব পাৰি ঠাণ্ডা দিনত মানে মজা লাগে তেনেকে বেলেগ বেলেগ জাগাত যাবলে তাৰপিছত ঠাণ্ডা দিনত খাদ্যবোৰো ভাল লাগে তোমাৰ ধৰা। তাৰপিছত আহ। এতিয়া একেবাৰে ঠাণ্ডা তোমাৰ স্কুলো বন্ধ ৰাখ। কে কেইদিনমানৰ কাৰনে। সেইতু কাৰণেও মোৰ ভাল লাগে ঠাণ্ডা দিনটো। আৰু তোমাৰ হেৰি যে হয় অ তই সৰস্বতী পূজাটো ঠাণ্ডা দিনতে হয় নাহ। সেইটো কাৰণে বেছি ভাল। পাওঁ
মইয়ো বহুত ভাল পাওঁ ঠাণ্ডাৰ দিনত মানে বন্ধু বান্ধৱী সকলৰ লগত পিকনিকতো প্ৰতিবাৰেই যাওঁ মই। আহ প্ৰতি বছৰে আহ। বান্ধী, বন্ধু বান্ধৱী সকলৰ লগত যা পিকনিকত। আৰু সেই সৰস্বতী পূজাত ঠাণ্ডাত যে আহে সেই সৰস্বতী পূজাৰ কাৰণে ৰখি ৰখি থাকো, কেতিয়া আহিব কেতিয়া আহিব বুলি। এ আৰু ঠাণ্ডাৰ দিনত যিকোনো কাপোৰ পিন্ধি তুমি শান্তি পাবা, যিকোনো খাদ্য খাই তুমি ভাল পাবা ক'বাত গ'লেও ভাল পাবা কাপোৰ পিন্ধিও শান্তি
তাকেই তাকেই, আৰু ঠাণ্ডা দিনত মোৰ হেৰি ভাল লাগে, জুই পুৱাই ভাল লাগে।
হয় ঠিকে কৈছা। পিছত ঠাণ্ডাৰ দিন আহিলে অ' মই ডেইলী জুই পুৱাও, ঘৰত।
অ' আৰু জুইত যে হেৰি বস্তুবোৰ পুৰি কেনে, আলু পুৰি, বা বেঙেনা পুৰি, তেনেকে পুৰি কিনে খাই বহুত ভাল লাগে।
ময়ো পিছে আমাৰ ঠাণ্ডাৰ দিনত এনে জুই ধৰিলে ঘৰতে আলু বা বেঙেনা এ পুৰি কেনে, কেতিয়াবা মই আলু এনেই খাই দিওঁ, পুৰা আলু, চাটনি নবনাকে এনেই খাও ভাল লাগে। আজি কিবা চাটনি বনায় জুইত বনোৱা পুৰা জুত পুৰি বনোৱা চাটনিৰ সোৱাদে বেলেগ।
উ, আৰু যদি যদি মাংস বা তেনেকুৱা ধৰণৰ পনিৰ চনীৰো, পনিৰো এনেকে পুৰি কিনি খাই নহয় কিবা এটা।
হয়, পনীৰ টিক্কা বনাই কিনে খাই।
অ' সেইটো সেইটোতো কিছুমানে গেছতে বনাই বাৰু।
অ' কিন্তু, স্মকি টেষ্টটো নাহে।
অ', অ' পনিৰতটো বাৰু গেছত বনাব পাৰি, বেছি জুইত বনালেও বাৰু তোমাৰ হেৰি হৈ যাব, কিন্তু মাংসটো যদি জুইত বনাই ন তাৰ সোৱাদতটো একে বাৰে বাঢ়ি যায়।
ঠিকে কৈছা, পিছে জানুৱাৰীত এক তাৰিখ আহিলে আমাৰ ঘৰত, ঘৰৰ চবেই মিলি আমি খানা খাওঁ। আৰু ঠাণ্ডাৰ দিনত তাতে আমি প্ৰতিবাৰেই অ' মাংস পোৰা খাওঁ। ঘৰতে জুই ধৰি মাংস পুৰি কিনে খাওঁ, বহুত ভাল লাগে।
অ' সেইটোয়ে সেইকাৰণে মানে ঠাণ্ডা দিনত মানে খাদ্যৰ মানে বহুত ভেৰাইটি হৈ যায়, গৰম দিনত তেনেকে আৰু আমি জুইতটো পুৱাব নোৱাৰো ন, এনেই ইমান গৰম তাতে আকৌ ক'ত জুই পুৱাবা?
হয় ঠিকে কৈছা, পিছে গৰম দিন আহিলে একো ৰান্ধি বাঢ়ি খাবও ইচ্ছা নাযায়।
উম, উম, গৰমত এইপিনে জুই আৰু গৰম, সেইটো কাৰণে মানে ৰান্ধিবলে বেয়া লাগে। আৰু এইপিনে তোমাৰ চহৰত যে ইমান খৰি চৰিওতো নাই। ন, সেইকাৰণে আৰু ঠাণ্ডাৰ দিনতে মানুহে খৰি নাপায়, গৰমৰ দিনতো বাদেই দিয়া বাৰু।
হয়, ঠিকেই কৈছা, পিছে ঠাণ্ডাৰ দিন আহিলে নেও টোপনি মাৰিও বহুত আৰাম পোৱা যায়।
হা কি ক'লা?
ঠাণ্ডাৰ দিনত শুই কেনেও আৰাম পোৱা যায়।
অ', অ', সেইটো হয়, বাৰু, বিন্দাছ কম্বল লৈ কিনে শুলে
হয়, ঠিকেই কৈছা।
এনে মোৰ এইয়া ঠাণ্ডা আৰু গৰমৰ মাজৰ দিন কেইটা যে সেইকেইটাও ভাল লাগে মানে, তোমাৰ
ঠাণ্ডা আৰু গৰম অ'
ৰাখিছোঁ।